হেল্ল'?
অ মোৰ মাততো শুনিছানে? শুনিছো-শুনিছো অ।
শুনিছো।
অ, কি কৰিছা?
কি কৰিছে? এয়া এনেই আছো, তুমি?
অ, ময়ো এই আছো এনেই।
বাকী ভাত পানী খালা?
অ, ভাত পানী খালো-খালো, তুমি খালানে?
মই খালো-খালো।
উম, ঘৰত কেনেকুৱা খবৰ?
ঘৰত ভালে-ভালে।
অ তাকে বহুত দিন ফোন কৰা নাই বোলো ফোন কৰিলা ভালে লাগিলে।
হয়, তাকে।
তোমালে ফোন কৰিম বুলি ভাবিয়ে আছিলো। মোৰ ধৰা তোমাৰ লগত কথা দুটামানো পাতিবলগীয়া আছিলে।
হয়।
এতিয়া ধৰা আমাৰ কেৰি হৈছে এতিয়া আমাৰ ধৰা ইণ্টাৰনেট যি স্পীড যোনটো আছে ইণ্টাৰনেট
হয়-হয়।
আমাৰতো এতিয়া ফাইভ জি ইণ্টাৰনেট আহি গ'ল আমাৰ ভাৰতলে।
উম, আহি গলোঁ হয়।
হয়। এতিয়া মানে কি হৈছে আৰু কিছু কিছু দেশত ছিক্স জি ছেভেন জিও উপলব্ধ হৈছে।
হয়, হয়।
এতিয়া আমাৰ ভাৰতত ফাইভ জি ইণ্টাৰনেট অহাৰ পৰা ধৰা আমাৰ বহুতো লাভ লাভো হৈছে।
উম, হয়।
আগতে ধৰা যেতিয়া আমাৰ টু জি বা থ্ৰী জি, ফ'ৰ জি এইবিলাক ইণ্টাৰনেট আছিলে।
তেতিয়া কি হৈছিলে আমাৰ যোনবিলাক মানে ডাটা যোনটো পেক পাই আছিলো। সেইটো আমাৰ আমাৰ সিমীত আছিলে, সেইটো আমাৰ দিনতহে ইউজ কৰিব পাৰিছিলোঁ।
হয়, হয়।
তাৰপিছত মানে কি হৈছে আমি ধৰা বাতৰি পেলাই আমি আনলিমিটেত নেট ইউজ কৰিব পাৰো।
হয়, হয়। সেইটো পাৰো হয়।
হয়, এতিয়া ধৰা সেই আমাৰ লাভো হৈছে। আগতে আমি কি হয় যেতিয়া লিমিটেড নেট পাওঁ, তেতিয়া কি হয় সেই নেটসমূহ ইউজ কৰাৰ পিছত আমি আকৌ পুনৰ পইচা দি পেলাই আকৌ কিনিব লগীয়া হয় নেটৱৰ্ক। মানে নেটৱৰ্ক যোনটো স্পীড থাকে। সেই নেটৱৰ্কসমূহ আকৌ আমি কিনিবলগীয়া হয়। কিন্তু বৰ্তমান তেনেকুৱা নহয়, ফাইভ জি নেটৱৰ্ক যেতিয় পৰা আহিলে তেতিয়াৰ পৰা আমি ধৰা কৰিব পাৰো, আমাৰ যিমান দৰকাৰ সিমান আমি খুব কম পইচাৰ ভিতৰত আমি সেইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ।
উম।
এতিয়া তুমি কি বুলি ভাবা বাৰু? এতিয়া ফাইভ জি নেটটো যে আহিলে আমাৰ লাভ হ'বনে এইটো মানে কেনেকুৱা ধৰণে লাভ হ'ব?
আচলতে এইটো ক্ষেত্ৰত ক'বলৈ গ'লে আজিকালি যি ইণ্টাৰনেটৰ প্ৰয়োজনতটো হৈছে, মানে মানুহে পানী, মানুহৰ জীৱনত জীয়াই থাকিবলৈ পানীৰ যেনেদৰে প্ৰয়োজন ঠিক তেনেদৰে এই ইন্টাৰনেটৰ মানে আজিকালি প্ৰয়োজনতো তেনেকুৱাই হৈ গৈছে। এক প্ৰকাৰে কবলৈ গ'লে। হয়, হয়। তাকে ইণ্টাৰনেট মানে এইটো এনেকুৱা এটা বস্তু কি এইটো যি কম্পিউটাৰ মোবাইল হওঁক, সেই তেনেকুৱা ইলেক্ট্ৰনিক বস্তুবোৰ মানে সামৰি লোৱা এখন জালৰ নিচিনা। নাথাকে ইণ্টাৰনেট কয়। তুমি যেনেদৰে কলা ভাল মানে ইণ্টাৰনেটৰ ভালো কিছুমান আছে, বেয়াও কিছুমান আছে। তাৰ ভিতৰত ভিতৰত ভাল কথাও কলা, ঠিক তেনেদৰে সেই ইণ্টাৰনেটৰ পৰা আমাৰ বহুখিনি লাভো হৈছে কাৰণ আগৰ দিনৰ যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে এ অকল মানে বিদ্যালয়ৰ পাঠদানতে সীমাবদ্ধ আছিল। কিন্তু আজিকালিৰ দিনতটো তেনেকুৱা নহয় আজিকালিৰ দিনত ইন্টাৰনেট ব্যৱহাৰ কৰি মোবাইলতে ইউটিউব হওক বেলেগ কিবা কিবি হওক সেইবোৰত মানে কিবা কিবি মানে যা যি যাৰ বিষয়ে মানে পঢ়িব মন যায় সেই বিষয়ে চাৰ্চ কৰি তাৰ বিষয়ে পঢ়িব পাৰে। আৰু, আৰু এক কথাত ক'বলৈ গ'লে। আগৰ দিনত কিছুমান খবৰ মানে ইজনে আনজনক দিবলৈ হলে চিঠিৰ সহায়ত প্ৰেৰণ কৰিবলগীয়া হৈছিল কিন্তু আজিকালিৰ দিনত সেই চিঠিৰটো একো হেৰি নামেই নাইকিয়া হৈ গ'ল। আজিকালি ডাইৰেক্ট মোবাইল হওক কম্পিউটাৰ হওক সেই তেনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক বস্তু বোৰে ডাইৰেক্ট মানে ফোন কৰি দিয়ে কৰাৰ লগে লগে আনজনে যদি আমেৰিকাতো যদি থাকে আমাৰ এই ভাৰতবৰ্ষৰ পৰা আমেৰিকালৈকে সেই ফোনটোও যায় মানে আমাক তেনেকুৱা ধৰণৰ এটা সুবিধা কৰি দিছে সেই ইণ্টাৰনেটে।
হয় মই বুজি পাইছো তুমি কি কৈছা এতিয়া ধৰা হয় এতিয়া আমি যেনেদৰে ধৰা মোবাইলত ই জনৰ লগত কথা পাতি আছো কি ঠিক একেদৰে আমি এখন দেশৰ পৰা আন এখন দেশলৈ আমি বাৰ্তা লাপ কৰিব পাৰো।
হয় হয় পাৰো পাৰো।
এতিয়া ধৰা কি হয় এতিয়া আমি কথা হয় এতিয়া ধৰা আমি ইন্টাৰনেটৰ পৰা যেনেদৰে লাভৱান হৈছো কিন্তু এক্টৰৰ ওপৰত আমি যদি কবলৈ যাও ইণ্টাৰনেটৰ পৰা আমাৰ বহুতো লোকচানো হৈছে। কিছু
লোকচানো আছে।
মান
হয়
যেতিয়া লাভৱ পাইছে তেওঁলোকে যেতিয়া জনৰ পৰা ফাইভ জি ইণ্টাৰনেট পাই আছে তেওঁলোকে কি হৈছে বিভিন্ন ধৰণৰ এপটো যে আছে ধৰা ইনষ্টাগ্ৰাম হওক ফেচবুক হওক বা ইউটিউব তেনেকুৱা ধৰণৰ যিবোৰ প্লেটফৰ্ম আছে তেওঁলোকে মানে সেই প্লেটফৰ্মসমূহতে ব্যস্ত থাকি একদম ধৰা দিনটো মোবাইলত ব্যস্ত থাকি বিচনাতে শুই বহি নিজৰ স্বাস্থ্যটো বেয়া কৰাৰ লগতে মানে কি হয় অকল মোবাইলত অলাগতিয়াল যিবোৰ বস্তু ভিডিঅ' সেইসমূহ চাই চাই
হয় হয়।
কি কৰা হেল্ল'!
হেল্ল'!
অ শুনিছানে?
শুনি আছো শুনি আছো। অলপণ্টাৰনেটৰ প্ৰবলেম হৈ গৈছে নেকি
হয়। শুনিছেনে এতিয়া?
শুনিছোঁ, শুনিছোঁ কোৱা এতিয়া কোৱা।
অ' মানে ধৰা আমাৰ পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালী বিলাকে কি হয়, এনেধৰণে এই প্লেটফৰ্মসমূহত দিনে ৰাতিয়ে ব্যস্ত থাকি নিজৰ স্বাস্থ্য বেয়া কৰাৰ লগতে কি হয় পঢ়া শুনাৰ ক্ষেত্ৰতো পিছপৰা দেখা গৈছে।
হয়।
তেনেক্ষেত্ৰত আমি ধৰা সজাগ হ'ব লাগিব, নিশ্চয় আমি সজাগ হোৱাটো দৰকাৰ। নহ'লে আমাৰ যিটো পিছৰ প্ৰজন্ম আছে। সেইটো বহুত বেয়া দিশলৈ আগবাঢ়ি গৈ আছে।
হয়, হয়। এইটো তুমি একদম সঁচা কথা কৈছা তুমি।
হয়।
উম। তাৰপিছত এই, ইণ্টাৰনেটৰ বিষয়ে মইয়ো আৰু দুৱাষাৰা মান কওঁ নেকি নো?
অ' কোৱা কোৱা।
উম, এতিয়া মইতো ভালৰ কিছুমান কথা কলোয়েই। ঠিক তেনেদৰে তুমিও বেয়া দুটামান দিশ কৈ দিলা, বুজাই দিলা। তাৰপিছত মইয়ো তেনেদৰে এই কেইটামান বেয়া দিশ বুজাও মানে তোমাক ক'ব বিচাৰিছোঁ। মই যিকেইটা মানে গ'ম পাইছোঁ। তাৰ পৰা দেই তোমাৰ চাবলে গ'লে সেই ইণ্টাৰনেটৰ যোগেদি আজিকালি কিছুমান মানুহে ভুৱা বাতৰি প্ৰচাৰ কৰে। সেইটো গ'ম পাইছা?
হয়, হয়। সেইটো তুমি সঁচা কথা কৈছা। ভুৱা বছৰি বহুতো প্ৰচাৰ হৈছে হয়।
হয়, মানে তোমাৰ কিছুমান অ' মানে নহ'ব লগীয়া ঘটনা মানে নোহোৱা ঘটনা হৈছে বুলি প্ৰমাণ কৰি সেই ইণ্টাৰনেটত, হোৱাটছএপ হওঁক ই ইনষ্টাগ্ৰাম হওঁক, ফেচবুক হওঁক এৰি দিয়ে। তাৰপিছত, তাৰপৰা কিছুলোকে মানে কিছুলোকৰ মানসিক ভাৱে বহুত কষ্ট পাবলগীয়া হয়। তাৰপিছত তুমি কৈছিলা কি মোবাইল সৰু সৰু ল'ৰা-ছোৱালী খিনিৰ মোবাইলৰ প্ৰতি আকৰ্ষণটো বেছি বেছি বাঢ়ি গৈছে। ম'বাইল হওঁক, কম্পিউটাৰ হওঁক হয়নে নহয়? অ' সেই বিষেয়েও মানুহে মানুহে বহুত গুৰুত্ব দিব লাগে। কাৰণ যিসকল সৰু সৰু ল'ৰা-ছোৱালী তেওঁলোকক সৰুৰ পৰাই মাক বাপেকে বুজাব লাগে যে ইন্টাৰনেটটো কেনেধৰণৰ ব্যৱহাৰ কৰিবলগীয়া বস্তু। কাৰণ এটা বস্তুৰ ভাল আৰু বেয়া দুটা দিশ থাকে, মানে যেনেদৰে এটা পইচাৰ, এটা মুদ্ৰাৰ মানে দুটা পিঠি থাকে, ঠিক তেনেদৰে এটা ভাল বস্তুৰ দুটা হয়, এটা বস্তুৰ ভাল আৰু বেয়া দুটা দিশ থাকে হয় নহয়? সেইবাবে আমি সেই বেয়া দিশ খিনি গ্ৰহণ নকৰি, ভাল দিশ খিনিহে গ্ৰহণ কৰিব লাগে।
গ্ৰহণ কৰিব লাগে নিশ্চয়।
আৰু কিছুমান মানুহে আকৌ কি কৰে অ' কিছুমান মানুহে কি কৰে এই কিছুমান লিংক দিয়ে। তাৰপিছত কিছুমানে ফোন কৰি আকৌ অ টি পি বিচাৰে। সেইবোৰ আচলতে ঠগ বাজি মানে তেওঁলোকে ফোন কৰে ফোন কৰি কয় যে এনেকে তোমাৰ মোবাইলত অ টি পি এটা গৈছে মোক কোৱা ইমান টকা তুমি পাবা। কিন্তু, আচলতে সেইটো সঁচা নহয়। সেইটো এটা ঠগ বাজি, তেওঁলোকে সেই অ টি পিটো যেতিয়া আমি দি দিওঁ,
হয়, সেইটো আচলতে ক'বলৈ গ'লে এটা চাইবাৰ ক্ৰাইম।
অ! কোৱা-কোৱা অ, হয়-হয় এইটো চাইবাৰ টাইপৰ হয়। আমি যেতিয়া অটিপিটো মানে তেওঁলোকক দিওঁ দি দিওঁ তেতিয়া তেওঁলোকে আমাৰ একাউণ্টত থকা পইচা সমূহক নতুবা মোবাইলৰ যিখিনি দাত টা মানে যিখিনি ইম্পৰ্টেন্ট মানে ইনফৰমেচন সেই সকলো সমূহ মানে তেওঁলোকে কাঢ়ি লৈ গুচি যায় আৰু সেইসমূহ অঁ কিছুমান ইনফৰমেচন মানে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দেখুৱাই তেওঁলোকে হয়তো তোমাক পইচাৰ দাবীও কৰিব পাৰে মানে যে ইমান টকা দিয়া নতুবা মই এই ইম্প ৰ্টেম মানে তোমাৰ এই হেৰিটো আনক দি দিম।
দি দিম হয়।
উম! সেইবাবে আমি ইণ্টাৰনেটটো ব্যৱহাৰ কৰিব লাগে, কিন্তু আমি এটা লিমিটত ব্যৱহাৰ কৰিব লাগে, কাৰণ সকলো বস্তুৰে এটা লিমিট থাকে, তাৰ পিছত তোমালোকৰ মানে আমাৰ আজিকালি যিটো নতুন জেনেৰেচনটো, জেনেৰেচনটো পালে আজিকালি ক'বই নালাগে, কাৰণ তেওঁলোকে সৰুৰ পৰাই তুমি কৈ গৈছা, যিহেতু ফাইভজি সৰুৰ পৰাই পাইছে। সেই ফাইভজি যেতিয়া সৰুৰ পৰাই পাইছে। তেওঁলোকক মাক-দেউতাকে অলপ কথা বুজাব লাগে, যে ইণ্টাৰনেটৰ ভাল দিশ খিনি, ভাল আৰু বেয়া দুইটা দিশেই বুজাব লাগে, কাৰণ ল'ৰা-ছোৱালীয়ে বুজি নাপায় সৰু ল'ৰা-ছোৱালীয়ে, তেওঁলোকে ভাবে কি যিটো বেয়া দিশ, সেইটো ভাল দিশ বুলিয়েই তেওঁলোকে আঁকোৱালি লয়, সেইবাবে যেতিয়া মাক-দেউতাকে তেওঁলোকক বুজাব যে এইটো বেয়া দিশ, সেইটো বোপাই এইটো নকৰিবি। আৰু এইটো ভাল দিশ এইটো কৰ তহঁতে, তেতিয়া তেওঁলোকে সেই ভাল দিশটো আঁকোৱালি লৈ মেলি যদি তেওঁলোকে কাম কৰি যায় তাৰ ওপৰত, তেতিয়াতো তেওঁলোকে বহুত উন্নত হ'ব পাৰিব। তেওঁলোক বহুত আগুৱাই যাব পাৰিব, সেই ক্ষেত্ৰত আমি মন দিয়াত টো উচিত। সেইবাবে ইণ্টাৰনেটটো কিছু ক্ষেত্ৰত বহুত ভালো আৰু কিছু ক্ষেত্ৰত বহুত বেয়াও। তাকে মই এয়াই ক'লো। তুমি আৰু দুআষাৰমান কোৱা চোন বাৰু তাৰপিছত আমি ৰাখি দিম বাৰু।
হয়। ঠিকে আছে, তুমি বহুতো কথা ক'লা। ধৰা কিছুমান কথা মই তোমাৰ নজনা কথাও তোমাৰ পৰা মই জানিব পাৰিলোঁ। বা মইও ভাবোঁ, তুমিও মোৰ পৰা কিবা এটা হিক শিকিব পাৰিলা। এনেদৰে ধৰা কথাবোৰ মানে কি হয়, এনে এনেদৰে আলোচনা কৰিলে কিছুমান নজনা কথা আমি পাৰো। ঠিক একেদৰে আমি কি কৰিব লাগিব হয়, ঠিক একেদৰে আমি যদি দুটামান সৰু ল'ৰা-ছোৱালীক, যোনবিলাক মানে ল'ৰা-ছোৱালীয়ে আজিকালি মোবাইলৰ প্ৰতি আসক্ত হৈ গৈছে। সেই ল'ৰা-ছোৱালী বিলাকক যদি কওঁ, এই একেকেইটা কথাকে যদি তেওঁলোকক বুজাওঁ, তেতিয়া হয়তো তেওঁলোকৰ ভৱিষ্যত টো যিটো অন্ধকাৰৰ দিশে গতি কৰি আছে সেইটো পুনৰ হয়তো তেওঁলোকৰ উজ্জ্বল হ'ব পাৰে।
হয়, এইটো তুমি একদম শুদ্ধ কথা কৈছা। এইটো একদম সত্য কথা কৈছা, এইটো আমি মন দিবলগীয়া কথা হয়।
হয়, মন দিবলগীয়া কথা। সেইকাৰণে ধৰা এনেধৰণে যদি আমি সজাগ নহওঁ এতিয়া, ভৱিষ্যতে কি হ'ব আমাৰ যোনখিনি নতু নতুন নৱপ্ৰজন্ম আছে।
তেওঁলোকৰ বহুত বেয়া দিশে গতি কৰিব, সেয়েহে আমি ধৰা এইটো সজাগ হোৱাটো হয় উচিত, সজাগ হোৱাটো উচিত আৰু এনেদৰে ধৰা মই ভাবো আমি পুনৰ আৰু এদিন এই বিষয়ে আমি গভীৰভাৱে আলোচনা কৰিম।
হয়
উম, বাৰু মই তেতিয়া আজিলৈ ৰাখিছো দিয়া।
বাৰু আজিলে হ'ব ধন্যবাদ।
ধন্যবাদ।